হেল্লো। হেল্লো।
হেল্লো।
শুনা পাইছা নাই?
অ', পাইছো, পাইছো।
অ', অ', কি কৰি আছাঁ?
এয়া এনেই বহি আছোঁ, তুমি?
অ', ময়ো সেই এনেই বহি, এনে বিচনাতে বহি আছিলো অকমান। বাকী ভাত পানী খালা?
পানী না
অ', অ'। অ', অ', অ, তুমি বনাইছা ন।
অ', নহয়, নহয়, নহয় মায়ে বনাই আছে। খবৰ-খাতি ভাল, ভাল।
অ', অ', অ'। তাকে বোলো বহুতদিনৰ মই, বহুতদিন হ'ল কথা-বতৰা পতা নাই বোলো আজি ফোন এটাকে কৰোচোন।
তাকে হে।
অ', এই কথা এটা গম পাইছা নাই, আজিকালি মানে যি সমূহ নৱপ্ৰজন্ম উঠি অহা। তেওঁলোকে তেওঁলোকে আচলতে সমাজ সেৱাৰ আচলতে প্ৰয়োজনীয়তা কি, সেই কথাটো নাজানে তুমি গম পাইছানে।
অ', নাজানে নাজানে আজিকালি সেইবোৰ লৰা-ছোৱালীয়ে সেইবিলাক কথা গমেই নাপায়।
অ', একো বুজিয়ে নাপায়, সেইকাৰণে মই ভাবিছোঁ আজি আহ ধৰি লোৱা সেই সম সামাজিক সেৱাৰ যি প্ৰয়োজনীয়তা তাৰ বি ষয় অকণমান আলোচনা কৰোঁ বা মও অকণমান সেই তাৰ বিষয়ে অকণমান দুৱাষাৰ কওঁ বুলি মই ভাবিছিলোঁ।
অ কোৱা কোৱা।
অঁ মানে মই তোমাক প্ৰথমতেই ক'বলৈ বিচাৰিছো যে সামাজিক সেৱা মানে কি মানে আচলতে?
হয় কোৱা কোৱা
অঁ সামাজিক সেৱা মানে এনেকুৱা এটা বস্তু যি সমাজৰ কল্যাণ আৰু উন্নয়নৰ বাবে নিস্বাৰ্থভাৱে কাম কৰে।
হয় হয় এইটো নিস্বাৰ্থ ভাৱে কাম কৰে অ হয় হয়।
হয় হয়।
উম।
ই কি কৰে গম পাইছা নাই ই মানুহৰ মাজত মানে যিটো সহানুভূতি
হয়।
সহানুভূতি তাৰ লগতে সহযোগিতা আৰু ভাতৃত্ব বোত গঢ়ি তোলে গম পাইছা নাই?
অঁ হয় হয়।
এখন সুস্থ আৰু এখন শান্তিপূৰ্ণ উন্নত সমাজ গঢ়ি তোলাত সামাজিক সেৱাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ গম পাইছা নাই?
হয় হয় অতি গুৰুত্ব পূৰ্ণ এইটো হয়।
তোমাৰ ধৰি লোৱা আজিকালি মানে সামাজিক সেৱা তোমাৰ আজিকালি কোনেও নকৰাই হৈছে।
নকৰাই হৈছে নকৰাই হৈছে।
অঁ গতিকে আমি সেই নৱপ্ৰজন্মক শিকাব লাগে মানে সামাজিক সেৱা যে কৰিব লাগে। সেই বিষয়ে শিকাব লাগে হয় নহয় বাৰু কথাটো?
হয় হয় এইটো শিকাবই লাগে হয়।
অ তুম তুমি অকমান কবা ক'বানে সামাজিক সেৱাৰ ওপৰত
অঁ বাৰু বাৰু হেই মানে তোমাৰ এইটো তুমি এতিয়া সামাজিক সেৱা কি সেইটো কলাই, মানে তোমাৰ মানে উম মানে এজন মানুহে আ নজন মানুহৰ কাম আহে এক কথাত কবলৈ গ'লে হয় নে নহয় মানে কোনোবা হয় চোৱা কোনোবা এজন মানুহ কিবা এটা মানে এ কষ্টত আছে হয়তো আ ৰ্থিক ভাৱে সবল নহয় তেওঁ, তেওঁ এতিয়া মানে কিবা এটা কৰিব বিচাৰিছে কিন্তু কৰিব পৰা নাই আমি তেতিয়া সেই এ আন এজন মানুহে মানে তেওঁক অলপ আৰ্থিকভাৱে হ'লেও মানে তেওঁক হাত ধৰি মানে মানে তেওঁক সহায় কৰিব লাগে হয় নে নাই?
হয় হয়, নিশ্চয় নিশ্চয়।
তেতিয়া মানে নিজৰ লগতে তেওঁ মানে অলপ আগবাঢ়ি যাব পাৰিব।
উম।
সেই তেনেকুৱা ক্ষেত্ৰত আৰু মানে তোমাৰ কথা এপৰাই কবলৈ গলে কি চৰকাৰ খনো সেই বি ষয় মানে কাম কৰিছে কিন্তু ইমানো ভালদৰে কৰিব পৰা নাই। আচলতে চৰকাৰ খনে যিটো কাম কৰিব নোৱাৰে সেই কামটো আমি সেই প্ৰত্যেকজন মানে মানুহে সকলোৱে মানে মিলোহে, সেই কামটো কৰিব পাৰে।
নিশ্চয় নিশ্চয় নিশ্চয়, তুমি এটা ভাল কথা কৈছা। আমি আচ লতে এক গোট হব লাগে হয় নহয় বাৰু,
একগোট হব লাগে সেইটোয়ে, আচল কথা সেইটোৱে।
সমাজৰ হকে যিমান যিমান পাৰো সিমান, আচলতে কাম কৰিবলৈ চেষ্টা কৰিব লাগে।
উম উম।
অ, আকৌ তোমাৰ এতিয়া আমাৰ আমাৰ পৰিৱেশত তোমাৰ, বিভিন্ন ধৰণৰ তোমাৰ সমস্যা দেখা দিছে নহয় গম পাইছা নাই? মানে সমাজত, সমাজত বিভিন্ন ধৰণৰ সমস্যা আছে, এতিয়া তোমাৰ যেনে ধৰিলোৱা, উদাহৰণস্বৰূপে, তোমাক দৰিদ্ৰতাকে দৰিদ্ৰতাৰ ফালেই গ'লোঁ নিৰক্ষৰতাৰ ফালেও কলোঁ, আকৌ সেই বেকাৰত বেকাৰত্ব যেতিয়া এইটো তোমাৰ মই, কৈছিলো তোমাক অথনি মই তোমাক কৈছিলো, নেকি অ সেই বেকাৰত্ব, অ মানে নিবনুৱা মানে বেকাৰত্ব মানে।
অঁ।
তাৰপিছত, তোমাৰ আকৌ পৰিৱেশ পৰিৱেশ প্ৰদূষণ। আৰু মানে বিভিন্ন সামাজিক সমস্যাই দেখা দিয়ে গম পাইছা নাই। এই মানে এতিয়া এই যিসমূহ সমস্যা, এই সমস্যাসমূহ সমাধানৰ বাবে কেৱল, চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলে নহব আমি। গম পাইছা নাই, তাৰ লগতে সমাজৰ প্ৰতিজন সচেতন নাগৰিক। কোঁ আগবাঢ়ি আহিব লাগিব এই এই ওপৰত। এই সমস্যাৰ ওপৰত হয় নহয় বাৰু?
হেল্লো।
হেল্ল'
হেল্ল' শুনিছা নাই?
অঁ অঁ শুনিছোঁ শুনিছোঁ, তুমি মোক মোৰ কথাবিলাক শুনিছানে?
হয় হয় শুনি আছোঁ, কোৱা।
অ অ, আচলতে কি হয় গম পাইছানে সামাজিক সেৱাৰ জৰিয়তে, যিসমূহ অসহায় লোক, দুখীয়া লোক,
উম।
দুৰ্যোগ পীড়িত লোকসকলক আচলতে সহায় কৰিব পাৰি। গতিকে আমি, আমি সেই তোমাৰ। সহায় কৰিব বাবে এটাটো আমি ভাল হেৰি পাইছো ন চৰ্চ পাইছো। যে, অ সেই গতিকে, সামাজিক সেৱাটো এটা আহ ভাল হেৰি। ভাল চৰ্চ, গতিকে আমি সেই তাৰ জৰিয়তে আমি, যিমান পাৰো আচলতে, সিমান সেৱা কৰিবলৈ চেষ্টা কৰিব লাগে।
অঁ হয় হয়।
অ আ আকৌ আমাৰ যি বৰ্তমান ছাত্ৰ ছাত্ৰ- ছাত্ৰীসকল ছাত্ৰ ছাত্ৰীস কলেও আমাৰ সামাজিক সেৱাত বহুত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে নহয়, গম পাইছা নাই।
ও পাৰে পাৰে পাৰে।
অঁ তোম ধৰি লোৱা তোমাৰ তোমাৰ তেওঁলোকে গছ গছ পুলি ৰোপণ কৰিব পাৰে। পৰিষ্কাৰ-পৰিচ্ছন্নতা মানে যিটো আমি কওঁ স্বচ্ছ অভিযান।
অ হয় হয় এই লেতেৰা জাবৰ জোথৰ অ লেতেৰা জাবৰ জোথৰ অ হয় হয় লেতেৰা জাবৰ জোঁথৰ সেইবোৰ ভাল জেগাত অ সেইবিলাকৰ কথা
হয় হয় হয়। অ সেই সেইবিলাক কথা আচলতে তেওঁলোকৰ বহুত ভূমিকা পালন কৰিব পাৰে। তোমাৰ আকৌ ৰক্তদান শিবিৰ, অ সজাগতা কাৰ্যসূচী। আৰু শিক্ষামূলক অভিযানত অংশগ্ৰহণ কৰিব পাৰে, সেইসমূহ কৰি পেলাই কি তো বাবে গম পাইছ নাই সমাজখন সমাজৰ আচলতে উন্নয়ন অ মানে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। হব পাৰে হয় নহয়, অ আকৌ ই আকৌ কি হয় ইয়াৰ ফলত তেওঁলোকৰ মাজৰ যি দায়িত্ববোধ। আকৌ সেই নেতৃত্বৰ গুণ আৰু সমাজৰ প্ৰতি যি ভাল পোৱা। সেই ভাল পোৱাটো মানে বৃদ্ধি পাই আহে।
পায় পায়।
অ গতিকে তোমাৰ আমি যিমান পাৰোঁ সিমান সামাজিক সেৱা কৰিব লাগে সামাজিক সেৱা কৰিলে আমাৰ নিজৰ কাৰণেও বহুত ভাল গম পাইছা নাই।
এ হয় ভাল ভাল। এইটো এতিয়া কয় নহয় সিৱাই পৰম ধৰ্ম বুলি। মানে তোমাৰ আনৰ যেতিয়া সেৱা কৰা যায় সেইটোৱেই পৰম ধৰ্ম আৰু মানে তেতিয়া ভগৱানক আকৌ বেলেগকে পূজা কৰিবলে যাব নালাগে আৰু।
হয় হয় হয়।
আৰু তোমাৰ অ এতিয়া চাবলে গ'লে তোমাৰ এই যিটো বানপানী দুৰ্যোগটো। হয় নহয় এই সেইটো এতিয়া বহুত মানুহতো মানে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই তাৰপা বিভিন্ন পৰিস্থিতিত পৰিবলগীয়া হয় তাৰ পৰা চৰকাৰে তেওঁলোকক অ সহায় সহযোগিতা জনাই হলেও মানে। চৰকাৰে নো অকলে কিমান সহায় সহযোগিতা জনাব, এই ক্ষেত্ৰত আমি সকলো মানুহ ওলাই আহিব লাগে, তাৰ পিছত তেওঁলোকক অলপ এ অন্ন তেনেকে কিবা দান কৰি মেলি, তেওঁলোকক মানে জীয়াই থাকিবলৈ মানে অ সহায় কৰিব লাগে, হয় হয়।
হয় হয়, বহুত ভাল কথা কৈছা দেই।
হয়।
এই আৰু মানে কি গম পাইছা নে নাই, সামাজিক সেৱা অকল মানুহৰ মাজত অকল সেৱা কৰাটোৱে নহয় গম পাইছা নে নাই, মানুহৰ যি ঐক্য অ' মানুহৰ মানুহৰ মাজত যি ঐক্য আৰু সম্প্ৰীতি সেই ঐক্য আৰু সম্প্ৰীতি স্থাপন কৰে।
সেইটো বজাই ৰাখিব লাগে হয়।
অ আৰু আৰু তাৰ লগতে কি হয় ধনী- দুখীয়া। জাতি, ধৰ্ম, নিৰ্বিশেষে, মানে সকলোৱে সকলোৱে মানে একেলগে কাম কৰিবলৈ এটা প্ৰেৰণা পায় গম পাইছা নাই।
হয় হয়।
অ আকৌ সামাজিক সেৱা মানে কেৱল, আনক সহায় কৰাই নহয় গম পাইছা নাই।
নহয়-নহয়।
অ', সামাজিক সেৱা কৰিলে কি হ'ব তোমাৰ, নিজৰ ব্যক্তিত্ব বিকাশ হ'ব। আৰু, আৰু তাৰ লগতে কি হয় তোমাৰ সামাজিক কামত জড়িত ব্যক্তিসকলে, জীৱনৰ যিসমূহ বাস্তৱ সমস্যা,
হয়।
সেই বাস্তৱ সমস্যাসমূহৰ বিষয়ে জানিব পাৰে।
উম।
আৰু, আচলতে মানৱতাৰ যি প্ৰকৃত মূল্যটো, সেই মূল্যত অ', সেই মূল্যটোক আচলতে বুজিব পাৰে গম পাইছা নাই।
হয়, হয়।
অ', গতিকে সেই মানে এখন উন্নত। সুস্থ আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ, মানে সামাজিক সেৱা অতি প্ৰয়োজন।
হয়-হয়, প্ৰয়োজন।
অ',। তাকে প্ৰতিজন নাগৰিকে এতিয়া নিজৰ সমৰ্থ অনুসৰি যিমান পাৰে আৰু সেই, সামাজিক কামত আচলতে অংশগ্ৰহণ কৰাটো মোৰ মতে,
অংশগ্ৰহণ কৰিব লাগে, হয়, হয়, হয় ভাল হ'ব হয়।
অ', অ',। গতিকে সমাজক কল্যাণৰ কাৰণে আমি সৰু সুৰা কিছুমানে এতিয়া ধৰি লোৱা, ডাঙৰ কাম কৰিব নোৱাৰিলেও, আমি সৰু সুৰাতো কিছুমান কাম কৰিব পাৰো। সৰু-সুৰা কিছুমান পদক্ষেপ ল'ব পাৰোঁ। গতিকে আমি যিমান পাৰো আৰু সিমান সৰু- সুৰা কিবা- কিবি কাম কৰিবলৈ চেষ্টা
নহ'লেও অ', হয়- হয় আমি মানে, আমি বেলেগ ন'হলেও আমি প্ৰকৃতিটো ভালদৰে জীয়াই ৰাখিব পাৰো।
হয়-হয় আমি আচলতে, প্ৰকৃতিটো আমি ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব পাৰো। গতিকে আমি সেইটোও আচলতে ইমান কৰিবলৈ মন নকৰো।
হয়-হয়। গছ পুলি ৰোপণ কৰি, ভালদৰে পৰি অ' পৰিৱেশ এইটো এ মানে তোমাৰ শৃংখলাবদ্ধ ভাৱে জীয়াই ৰাখিব পাৰি।
হয়-হয় নিশ্চয়, নিশ্চয়। অ', গতিকে এতিয়া মই তোমাৰ লাষ্টত এটাই কথা কবলৈ বিচাৰিছো আৰু।
হয়।
যে চোৱা মানুহেই মানুহৰ বাবে হয় নহয়!
হয়-হয়।
এই মহান আদৰ্শক সাৰ্থক কৰিবলৈ আচলতে সেই সামাজিক সেৱাৰ আচলতে কোনো একো বিকল্পই নাই।
হয়-হয়।
অ',। সামাজিক সেৱাই এখন উন্নত, আৰু কি হয় তোমাৰ মানৱীয় আৰু। সু সংগঠিত সমাজ গঢ়ি তোলে। মানে গঢ়ি তুলিব পাৰে আচলতে। অ', গতিকে আমি যিমান পাৰো আমি, সিমান আচলতে সেই উম মানুহক সহায় সহায় কৰিবলে আচলতে। অঁ চেষ্টা কৰিব লাগে।
হয় হয় লাগে।
উম। গতিকে তুমিও মানে তুমিও এনেকে সহায় চহায় কৰিবা, তুমি কৰা না সহায়।
হয় হয় কৰো কৰো। মই মানে মোৰ যিমানটো সমৰ্থ মই সিমানটো অনুযায়ী মই কৰো, হয় সামৰ্থ্য অঁ হয় হয় অঁ।
গতিকে এটো হে সহায় কৰাটো তোমাৰ ভাল অভ্যাস দেই, সহায় চহায় এনেকে মানুহক কৰি থাকিবা।
হয়।
অঁ গতিকে তেতিয়া আজিলৈ ৰাখিছোঁ আও দিয়া।
বাৰু হ'ব।
অঁ অঁ অঁ।